অ অ শুনিছেনে
ত মাতটো চোন একে ভগা চৰ্দি বেছিকে হৈছে নি?
কাহটো আছে যে
অ মাতো
মাতটো সেই হৈছে ভাত গা ধুলো বৰষুণ বতৰতো বহুত বেয়া যে কা- কানি বিলাকতকে মেচিনতহে চব থৈ দিয়া হল যে কাৰেণ্টটোও নাই। ডাঙৰকে দিছে উম
মাইনাই স্কুল বৰ সময়তে দবা পিতা বৰষুণ দিছে। তাৰপা আকৌ নালাগে যাব বুলি কলেও নুশুনে নহয় কিবা হেনো ইম্পৰ্টেণ্ট পঢ়াই আছে পৰীক্ষা
উম ভালে বহুত অ সেই ক
উম এতিয়া অকমান মিহ এতিয়াও মিহি মিহিকে দিয়ে আছে আমাৰ ইয়াত।
এয়াতো বেয়া ক'লা মলা কৰি আছে বতৰ
উম মই ভাতৰ যোগাৰ কৰি থৈছো বনামগেহে চাহ একাপ খাই ললো। আকৌ গা পা ধুই আকৌ চাহ দেৰিকে গা ধুলো আজি।
উম মই বনাই আছো।
উম
মায়ে প্ৰতি দিন হয়
উম
অ
কালি কালি কালি লাঙি পতা মাছ লাগিলে নাই?
কালি নাপাতিলে আকৌ কালি পতা হলে লাগিলেহেঁতেন। কালি নাই পতা। আজি পাতিলেগে নে কি? কি জানো ভাইটিয়ে জাল চাফা কৰি থকা দেখি
উম পাতিলোকে বুলি কৈছে আৰু ধ আকৌ হেই আমচৰ
এ মোৰ ফুলটো চাই আছে আৰু মোৰ ভাগত নতুন মাৰিবা পাৰিব আৰু ৰিছাৰ্চ ভৰাইলৈ হয়
অঁ বতৰ এইটোহে হেৰি স্কুল যাবলৈ পোৱা নাছিল।
স্কুল হে মই ঘৰলে গ'ল সৈদনাখন। তালে গ'ল বুলি আকো মই সি নোৱাৰা হলো বুলি আজি নিম বুলি ভাবিছিলোঁ আকো বতৰটো বৰ বেয়া কৰি থকা দেখি এইকন বাটটোতে ধেৰ বানপানী হয়। যাবই নি?
উম, উম। পানী বেছি হলে বেয়া, নালাগে নিবলে। ইমানো নপ পঢ়াই নহয় সিহঁতক।
নপঢ়ে এনেয়ে মনটো বহক বুলিহে ঘৰত উৎপাত কৰি থাকে কাৰণে লৈ যাওঁ।
উম।
মুলা খেলাইহে। খেলা এনেই খুব পঢ়া কিটাই এনে অকমান আগ তাক কৰিব আৰু। পঢ়া গিটাক জোৰ নকৰে পঢ়িবলে।
জোৰ নকৰে তো আৰু হেৰি নহয় কি অ স - সে - সেইবোৰ খাবলে দিয়ে আৰু ভালে হৈছে বাউ হলেও ভাল বতৰ ভাল গলে লৈ যাবা তাতটো অকমান কিবা এটা শিক্ষা হয় নহয়।
উম। এই স্কুল যোৱাৰ কথা কলো যে সেই নাযায় বৰ ভয় কৰে অ'। ভাইটিয়ে বোলে পঢ়িছো না বুলি একদম ফেন চেন লগাই পঢ়োৱাবলে ললে তাৰ হেনো ঠাণ্ডা লাগিছে। ফেনখন লগাই লত সেইটো ৰুমত। ঠাণ্ডা লাগিছে ওলাই গুচি আহিলে।
অ' অ'। চুমি বা হেৰি কি কিবা বোলে পত তালৈ কাইলৈহে যাম মই আকো
কাইলৈ যাব আজি নাযায়।
ভাড়াঘৰৰ মালিকনী কেবা নাতিনীয়েকৰ কিবা আছে হেনো বাৰ্থডে নে অন কি এবছৰীয়া।
এবছৰীয়া আজি নহয়‌ অ কাইলে নহয় বোলে হেৰি তাৰিখে শুকুৰ বাৰে নে কি বাৰে বুলিহে কৈছে। এহেঁতো যাব নহয় ভিন্দহঁতৰ গাড়ী লৈ সিদনা খনি ঘৰলে যাব।
অ' সেইটো পোৱাকে যাম বুলি কৈছে। অ' মই আকৌ কাইলৈ বুলিহে।
কাইলৈ নহয়।
অ' সেইটো পিছত।
সেইটোহে পিছৰ লৱা পৰীক্ষা যে সেইকাৰণে হব।
মই সেই ডেইনটো বসন্তি থাকোঁতেনে মদ তে হেয়ি এটা পলিথিন এটা পিন্ধি পেলাই ড্ৰেইন টো চফা কৰিলোঁ শুনো অকমান ঠেলি দিলে হেৰিখনে। তাৰ পিছত মচন্দৰি বোৰ উঠ বেলেগত ৰুলো সেই তিতি তিতিয়ে তাৰ পিছত, কেইডাল মান এইফালে থকা কেইডালমান ছিঙি আনিলো পাত কচু ঠাৰি ছিঙি আনিলো কাটি আনিলো হওঁআ এতিয়া বনাম হে দালি চালি ধুই ধুই মেলি চব গোটাই থৈছো।
অ সেই বহ-
গোল নেমু কেইটামান লাগি আছে গছত গো- ওপৰত আছে আনি পেলাই খাবও নোৱাৰো পাৰিবও নোৱাৰি।
খাই পেলাব লাগে অ পাৰি গেলাব লাগে গুলনেমু পাবলৈ আমাৰ নালাগে গছ গিজুপাহে আছে।
অ এই লাগি আছে সেইদিনাখন মই এটা ডাল কাটি পেলাইহে দিলো ইমান অশান্তি কৰি থাকে এইফালে কাঁইট হৈছে গাড়ী ঘৰ ফালে তাৰ পৰা সেই সকামৰ আগত কাটি পেলালো এতিয়া সি ওপৰ ফালে লাগি আছে অকমান ডাঙৰ হলে পাৰিব লাগিব এই তলতে এটা দুটা দেখিছো বাও। অ জামুকজোপা যে সৰি সৰি একে বৰষুণৰ অৱস্থা নাইকিয়া হল বুটলিবলে মহ মহ ঢেৰ ওলায়
অ হেৰি যে হাবিত ধেই ওলাই
কিন্তু ধুনীয়া হৈছিলে আকৌ আগত এ আগত যোৱা বাৰত এইবাৰ ডাঙৰ হৈছে জামুকো
জামৰ আমাৰ আক এজোপা আছে নহয় ঘৰত
উম মুনুৱে খাই ভাল পালে হেতেন এতিয়া দিবই আমাৰ যে পুখুৰীপাৰত আগতে বগি জামুক জোপা আছে সেইজোপা নাই নি
হে বান্দৰ পা কত থব পাৰিম।
হ'ব আনি চালে মানে ওলাব অ আগতে মই আনি আনি খাওঁ।
বান্দৰ এতিয়া নথয় দোকান পা আঁতৰি নেযায় আপোনাৰ ভাইটিয়ে কোনোবাই দিছিলে দি কোনোবাই হে ৰাচ তাপা আহি থাকোতে দিছিলে চাৰিটা পাঁচটা মান লৰাক দিলো সি এটা খালে খাই পিছত আ কৌ দিলো আকৌ সেইটো খোৱা দেখি আকৌ দিলোঁ সেইকেইটা তাকে দিলো গোটেইকেইটা। দে আক এটা পিছত বেয়া পাই গে আও চুবাই চুবাই পেলাই দিয়ে
উম কিছুমান সেৰ সেয়া হৈ থাকে নহয়। কিছুমান মিঠা নেথাকে তেনেকুৱা
মান খায় নেখায়
এতিয়া ভাত কিহে বনাব?
ভাত সে ভাতকেৰেলা তাপা কন্দুলি দুটা আছিলে, বেঙেনা দুটা আছিলে, আ হেৰি শুকাই গল যে ফ্ৰিজটো বেয়া হৈ আছে নহয়। ভাল কৰিবলে মানুহ মাতে মাতিছে হে
মই সেই ফলা মগুকেইটামানে কা হেৰিয়ে তিয়াই থৈছো দি তেনেকে থুপথুপীয়া বনালো।
অঁ!
বুটদালি কেইটামানে, ফলা মগুকেইটামানে তিয়াই থৈছোঁ। গাজৰ হে আছে দুটাও চবজি নাইয়েই আনে দুদিনমান থাকে।
অ মত খাবলো নাই
খাবলৈও মন নাই যোৱা।
অ পোৱালিটো আহ! নাই অনা মাংস। কত
উম! মোক কালি সোনে আনি দিলে। হাহ পঞ্চাছ পঞ্চাশ টকা ডাঙৰ-ডাঙৰ যেনেকে পিচ দিছে, মাইকী মানুহজনীয়ে দিলে বুলি কৈছে সৰহে দিলে, ম‌ই বোলো ভালেই হ'ল দেই আৰু ইমান ধুনীয়া-ধুনীয়া পিছকেইটা দিছে, বনালো আকৌ নাখাই আহি পিনে খাব মোলে
এ কাইলৈ আনিব আৰু সেই পইচা কলো কাইলৈ পইচা সোমাব নহয় কথা পতাতো
আ হা হা শুনে কৈছে হেৰি মই নাখাওঁ অকল তোমালৈ আনি দিছোঁ। ছো ভাইটিও নাখায়, ভাইটিয়ে খাব মই বোলো ভাইটিয়ে মইয়ে খাম ত‌ই কিন্তু নাহিবি খাবলে কৈছে। তাৰপা আহিলে ভাত‌ও আছে নে মোলে মই বোলে আছে খা কেইটামান দিলোঁ
উম!
আমাৰ সেয়ে আজি অকনমান এই কালি দুদিন বোলো বনাব নোৱাৰ আজি আমি দুটি জাত নাখাওঁতেই
জীয়া, জালোক দি পেলাই অঁ! আজি বোলে চুমীবাহঁতো আ-আনিব, দিম বুলি আনিলে অকনমান, সিহঁতৰ আকৌ লোকেলহে আনিব হেৰি কিবা হেৰি বনাবলৈ বিল মই ডাঙ-ডাঙৰ-ডাঙৰকে খো খালি বনাব লাগে একদম মত ডাঙৰ-ডাঙৰ হেৰি চুমি বাই দিয়া অসমীয়া আলু ডাঙৰ-ডাঙৰকে ফালিলো তাৰপৰা জীয়াও আৰু জালুক কেইটামান ভাজি পেলাই তেনেকেহে বনাইছো ধুনীয়া হৈছিলে খাবলে। অ তেতিয়াহলে সেয়ি কৈছে থাকিম। থাকিম বুলি কৈছ থাকিব বুলি কৈছে তেত- এতিয়া বজাৰলে গলে আনিব অকণমান অকমান
হেই নাহে অ ত কি নাথাকে আহিছে স্কুল গা বেয়া বুলি কৈছে মোক।
অ বিল বনাব নে কিবা লেখিব নে- বেয়া আছে বুলি কৈছিলে।
বিল বনাবলে আছিলে কি কৰে। তুমি নিজে বনাই দি দিব এনেই থাকিম বুলিয়ে কৈছিলা।
অ যুগেন চাৰে আমাৰ ঘৰত- হেৰি কোৱাৰ পৰা থাকিছে নাই। সেৰি সেদিনাখন ফোন মাৰি থকা শুনিছিলোঁ ভাইটিল তেতিয়া আছিলে কেইদিনমান।
আছিলে এইকেইদিন আছে সেই শনিবাৰেহে গৈছেগে।
অ।
বিনা চাই নহয়। কালি বাই গৈছে। অ শুকুবাৰে গৈছেগে শুকুবাৰ আমি ঘৰলে যোনদিনা গৈছো- সেইদিনাখন গৈচেগে কৈছ- আজি মই নাথাকো সেই ঘৰলৈ যামগে।
ডিব্ৰুগড় লখিমপুৰৰ লৰাকেইটা- অহা নাই।
নাই অহা নাই অহা। সেতে নাহে চাগে আৰু। বন্ধ হ'ব নহয় এতিয়া।
পৰীক্ষা চৰিক্ষা দিলে নেকি সিহঁততি পৰীক্ষা দিলে নেকি সিঁহতি।
দি হ'ল হবলাই পইক্ষা দিলে নেকি নবোদয়
নহ'লে দিলে-
দিলে এতিয়া বন্ধ- যে নতুনকে এডমিশ্যন হৈছে এতিয়া। হেৰি হৈছে আকৌ ব জুলাই মাহটো বন্ধ নাই অহা জুলাইতহে এত এদাই হব। জুনত এদাই হ'ব জুনত সেত- ফাইনেল পৰীক্ষা হ'ব। অহা বছৰ এতিয়া জুলাইত মই গৰম বন্ধ হয় নহয়। হা এতিয়া এডমিশন বোৰ হ'ব হয় স্কুল বন্ধ হব
আহ আকৌ যেতিয়াৰ
আগষ্টত আগষ্টতো হৈ থাকিব এডমিশন
এইখন আহিছে আকৌ ষ্টুডেন
ধেই লৰা ছোৱালী
হেৰি দিছে নহয় কিবা- ত হেৰি কৰা গামোচা পিন্ধোৱা কিবা ক'বাত দিছিলে-
অ সেই হেৰিহঁতৰ ফণ ধৰ সহতৰ পায়হঁতক গৈছোগৈ যে- গোৱ বিলাকক গামোচা চামোচা পিন্ধা আনেগে - মিটিং পাতি হেৰি কৰি দিছে ৰুমতে- কিবা এটা দিছে পেইনচন এনেকে-
তেহেঁতি নিজৰ ববিয়াগে
নিজে ৰুমতে ৰুমত থক কেইটা আকৌ- যোনকেইটা ওলাই গৈছে সেইকেইটা তেনে‌য়। কে বিদায় মিটিং পাতি পতি দিছে-
ভালে আছে-
তেতিয়া-
আমাৰ সেইখন সেইখন সেই তাত হোৱাৰ পৰা- পৰিৱেশটো এই মানে জেগাটো খন্দ হল ভাল হ'ল বাৰু-
উ আ
মচ যে মাতো শুনিবলৈ নাই মোবাইল-
মতে মোবাইল মোৰ ভাগতো চাই আছে আকৌ স্কুল- স্কুললৈ যাবলৈ লগ গিলো যে- আটা ফোন চাল হাগিলে - চাই আছিল এইদিন- টান টানকে অকণ অকণকে হাগি থাকে যে আজি ধেৰ হাগিছে একেলগতে
খ্লো চাহব উম
হে দ মে ভঙিলে হাগে কল খালে তাৰপৰা আকৌ হেৰি খালে নিমকি খালে লিচি খালে খায়েই আ ভায়াই আছে পেটত ৰাতি কালি ভাত দুগহা খালে খাই দালি খালে ফিজতটো বেয়া নাই থোৱা ফিজত ফিজ ফিজত বস্তু নাই উলিয়াইে থছো বাই ঠাণ্ডা ভানে যে
উম
সেইটো গেছে যে কিবা এটা
জানো মইো মই সতো বুজি পোৱা নাই নহয় আমাৰ এইটো চোন গেছ ফেচ নো কত থাকে কি কথা মাজে কোল কাৰণে এইটোয়ে একো নাইও দেখা নাই ইমান ধুনীয়াকে চলি আছে ব্ৰহ্মত ঠাণ্ডা হয়
ক পুটুক দা হৈয়য়মহ
উম
তমাৰ কিবা এটা হলে কেইবা এটা হ'লেও পুটোকে বেয়া হৈ যায়
উম উম
গান হলন হয় বতটো ভাপা আজি আজি যে একেবাৰে বেয়া সেই মই কাপোৰবোৰ তুলি চুলি বিচনাতে পেলাইছো
ুৰা ল ল'ৰা ছোৱালী মানুহ অহা যোৱা কৰিবলৈ এতিয়া অসুবিধা পুৰা পানী হৈ যায় পুৰা পানী হৈ যায় বালি বুলিহে পিছত অকনমান হেৰি হয়গে নহলে
আমাৰ আগফালে ৰুমৰ ৰুমৰ আগফালে ৰুমৰ আগফালে গোটেই বানপানী হ'লো ইয়াত লাগিব তাহলে ইয়াাত লাগিলাে জ পছ
অ বাব হে বন নক
চোতাওখনে গোটেই পানী এ হেৰিমান বন্ধ কিমান? বৰ্তমানো‌ বগা চাগে বহুত তাইট নহয় মানে আৰু দফালে হ'বগে আমাৰ একদম আঠোছৰ মান হ'ব গা
বাৰিফালে অ সেই হেৰি আকৌ সেইকণ দ আকৌ ক
দহ
দৰ হৈ আছে আগতে সেই তাত হালধি চালধি খেতি কৰে।
মানুহৰ নাহিলে বহুৰ কথা ক'ত আহিব এনেই ইয়াত চোন। উম বৰষুণ চাগে‌ আহিবি নোৱাৰিছে।
অকমানিতোৰ পৰীক্ষা হ'ল?
সেহঁতৰ পৰীক্ষা হবহে সিহঁতৰ এ গৰম বন্ধতে পৰিক্ষা ক্ষা হব। জুলাই ঊনৈশ তাৰিখলৈকে খোলা নহয় সিহঁতৰ। বন্ধতে পৰীক্ষা দিছে দি সিহঁতেও খোলা দিছে আকৌ। মাকে কৈছে, জুলাইৰ কেই তাৰিখৰ পৰা পৰীক্ষা আহেতৰ? উঊৈশ তাৰিখৰলৈকে পৰীক্ষা তাৰ পিছত ঊনৈশ তাৰিখে বন্ধ দিব।